হেল্ল'? হেল্ল'?
অ' মাততো অহা নাই, ভালকে!
অ' এতিয়া আহিছে নে?
অ এতিয়া অলপ অলপ শুনিছো, মাজে মাজে অকমান ভাঙিছে।
অ' মই এইবাৰহে শুনা পাইছো।
অ' ক'ত আছে?
মই ঘৰতে আছো। ভাত পানী খালো, দুপৰীয়াৰ সাজ।
অ' কি বনাইছিল আজি?
আজি মই কণীৰ আঞ্জা বনাইছো। ছিলো তাৰ লগত আমৰ ম ঠিচা ফুল বনাইছো।
অঁ কণীৰ আঞ্জা কিহেৰে বনাইছে?
কণীৰ আঞ্জা, আলু তাৰপৰা তাৰ পিছত মচলা পাতি সেই আৰু, আলুয়ে মেইন।
মেন আ
উ হয়, আপুনি খালে নে? হেল্ল'? হেল্ল'? না
হেল্ল'?
অঁ' শুনিছো
শুনা পাইছো অঁ মায় মোৰ মাজে মাজে নেট নেটৱৰ্ক কাত খাই যায়
অঁ নেটৱৰ্ক ইমান ভাল নহয় ন
নাই পাহাৰত থাকো বাবে নেকি
অঁ হব পাৰে তাকে আজিকালি জিঅ' নেটৱৰ্কো বেয়া আছে নহয় নাপায়ে ভালকৈ হেল্ল'
হেল্ল'
অঁ হেল্ল' শুনিছেনে
অঁ মই শুনি আছো
মই শুনা নোপোৱা হৈ যাওঁ মাজে মাজে এতিয়া শুনিছো
মই ময়ো কৈ আছিলো যে ময়ো ভাত খালো
অঁ থিকে আছে
বাদামৰ চাটনি উম গৈছিলো অকনমান আগতে আহি পালো বৰ কষ্ট বৰ কষ্ট হয় ডিউটিত গ'লে ভালে ইমান আজি ৰাস্তাত গাড়ীবোৰৰ ইমান জাম আছিল ইফালে গৰম কৈছো একেবাৰে বহুত জা আছিল আজি মানে একেবাৰে মই অহা ৰাস্তাটোৰ আশী শতাংশ জামেই মানে
অঁ আচ্ছা কিয় বা ইমান জাম আছে আজি
আজি কিবা আছিলে নেকি তাৰ পাছত মই ফেচবুকত চালো যে নিউজতো দেখাইছে আজি বহুত জাম আছে এনেকে লিখা আছে দেখোন কিবা হৈছে নেকি কৰ'বাত গম নাপাওঁ বাৰু আৰু ৰাস্তাই ৰাস্তাই মানে হেৰি ৰাস্তাবোৰ অলপ অলপ মেৰামতি কৰি আছে সেইবাবে চাগে অকমান এ হেৰিবোৰ আছে যে কৰ্ম চাৰীবোৰ সেই কাৰণে অকমান গাড়ী বোৰো লাহে লাহে চলাব লগীয়া হৈছে
অ দুইদিন মান আগত ঘটনাটো হ'ল তাৰ কাৰণে চাগে অলপ ঠিক থাক কৰি আছে আ গুৱাহাটীৰে কোনোবা এ ঠাইত গছজোপা অ হয় ছোৱালী এজনী যেে
মৰিছে অ অ অ বৰ বেয়া লাগে দে দে নে আৰু সিদিনা আহ যোৱাকালি যোৱাকালি খবৰটো পালো কিন্তু পৰহি ৰাতি আমাৰ উ একেলগে কাম কৰা মানে মোতকে অকমান ডাঙৰ হব এইটো বয়সৰ ল'ৰা এজনৰ ইচকুতিত একেচিডেণ্ট হয় ঢুকাইছে
কিবা কোনখিনি জেগাত বা
এইটো অকমান গুৱাহাটীৰ বাহিৰতে বাৰু
অ
বেয়া লাগিছে
অছ হয়
আজিকালি বৰকৈ এক্সিডেণ্ট পাতি হৈ থ
অ ভয় লাগে টো গাড়ী চলোৱা মানুহৰ কাৰণে আৰু বেছি ভয়
হয়
নিজৰ ভুল নাথাকিলেও বেলেগ লোক কাৰণেও কেতিয়াবা এক্সিডেণ্ট হৈ যাব পাৰে ইমান দ্ৰুত বেগত চলাই চবে
উম একে আৰু গাড়ীও বেছি হৈছে যে এতিয়া।
অহ।
ইমান গাড়ী মটৰ।
বাকী আপোনাক কাম ভাল চলি আছে?
কাম চলি আছে ঠিকে থাকে। অকমান গাটো বেয়া। সেইকাৰণে বিশেষ এ, ডিউটিটো কিবাকে কৰি আছো আৰু বাকী বাহিৰা অলপমান যে ঊলৰ কামক অকমান কৰো এইবোৰো কৰা নাই বৰ্ত বৰ্তমান
অ'।
তোমাৰ ঠিক নহয়
আচ্ছা, নিজৰ ধ্যান ৰাখক। ঔষধ-পাতি খাইছে নে নাই?
ঔষধ-পাতি, চৰ্দীৰ টেবলেট খাই আছো বাৰু
অ', ঠিকেই আছে দিয়ক
আপুনি কৰি আছে, আপোনাৰ যে কিবা কিবি বনোৱা কিবা কিবি কাম থাকে?
অ', মই আজি অকমান বহিলো, এই পাঁচ দিন মানৰ ভিতৰত এটা ফুলৰ থোপা দিব লাগে ঊলেৰি বনাই তাক কে অকনমান আগবঢ়াই থলো আৰু অকনমান বাকী আছে বাৰু, খিনি লাহে লাহে কৰিম বুলি ভাবিছো
মোৰ পৰীক্ষা আহি আছে তাত মানে পঢ়ি থাকিব লগা হৈছে যে
বহি থাকিব লগা হৈছে, উম, উম। পৰীক্ষাৰ বাবেতো চিলেবাছো নাই চাগে?
চিলে বাছ নাই, নিজে ওলাই পঢ়িব লাগে। হব আৰু
উম, তেতিয়া আৰু অলপমান, উম দিগদাৰ হয়। চিলেবাচটো থাকিলে অকমান ক'ব মানে কি কিমান খিনি পঢ়িব লাগিব গম পোৱা যায়
অ', তাকেহে তথাপিও উপায় নাই আৰু এনেকেই পঢ়ি
উম, উম উম উম, সেইটো হয় আজি মোৰ গাটো ইমান এটা ভাল নহয় ভৰ্তি আছে ভণ্টি জনি মান মালিচ দিব দিছিলো মূৰটো কিন্তু মানে ভন্তি জনি বোলে বদমাছ
অ কি অ কি
মানে কথা নুশুনে মালিচ নিদি নিদিয়ে নিদিয়ে কেতিয়াও নিদিয়ে
অ আকৌ একবাৰ কম নিদো দিয়া উম
কে আছে উম ভিক্সটো বিচাৰিছিলো ভিক্সটোও নিদিলে মই কিন্তু তাইৰ বেমাৰ হ'লে তাই যেতিয়া এনে বেমাৰত ভোগে মই একদম পিঠি আঁঠু ভৰি মুখ চব মালিচ দিওঁ ভাল যে মই এতিয়া আৰু নিদিলে তো উপায় নাই নহয়
নিচিনা ভাল মানুহ আৰু ক'ত থাকিব
আপোনাৰ বাক আপুনি দিয়ে নে নাই
মই দিওঁ বোলে ভাবো এতিয়া বায়ে কি বা ভাবে নাজানোঁ আৰু
দিওঁ বুলি ভাবোঁ মানে দিয়ে নে নাই প্ৰশ্নটো দিয়ে নে নাই
অ যেতিয়া কয় তুমি দিয়ে আৰু অলপ সময় হলেও
অ ভাল দেখোন আপুনি তেতিয়াহলে আহিবচোন এদিন আমাৰ ঘৰত অ মালিচ দিবলে মাতা নাই বাৰু এনে আহিব আমাৰ তাত ভাত খাব ভাত খোৱাকে মাতিছো বাৰু। এসাজ খোৱাকে আহিব এসাজ খাব। একেলগে খাম এসাজ। উম মাংস। বনাম। ছাগলী মাংস ভাল পায় নে আপুনি।
খা নাপাও তেনেকে কিন্তু খাওঁ আৰু আগতে তু মুৰ। মোক নাখাইছিলয়ে। আ আজিকালি।
কি মাংস ভাল পায় মুৰ্গী।
উ মুৰ্গিয়ে খাওঁ বেছিকে। গাহৰিও তেনেকে খোৱা নাযায় ঘৰত গাহৰি নবনাই তেনেকে ম। হিয়ে বনাই বেছি ভাগ। মৰ্গি ন।
খাই প চেনি নাই।
গাহৰি খাইছো কেইদিনমান আগতে খাই পালো। এ। একিকে লাগিছে খাই বেয়া লগা নাই। তথাপিও সেই নিচাটো নাই আৰু। টো মানে কয় যে গাহৰি মাংস নাখালে থাকিবই নোৱাৰে সেনেকুৱা নহয়। হয় আৰু।
উম। তাকেইতো নাই বহুত। তে ভাল পায় আৰু বহুতে ভাল নাপায়ো মানে। পৰিবৈ গাহৰিটো।
নোৱাৰে কিছুমানে ঘিন কৰে। মইলে তেনেকে ঘিণ নকৰো কিন্তু। সোৱাদটো মোৰ লগা নাই তেনেকে।
উম বুজিছো বুজিছো।
অ।
উম ঠিকে আছে ময়ো অ'ম বহুতেটো এনেকুৱা অত্যাধিক নহয় আৰু অকণ অকণ কোনোবাই আনিলে খাওঁ আৰু পূৰ্ণ মাই ব নালে
থিকে আছে
উম উম ঠিকেই আছে বাৰু
ৰাখিছো আজিলৈ
ৰব ৰাখিব নেকি আপুনি
অ ঠিক আছে দিয়ক ভালকে থাকিব আৰু
অ অ অ